হয়
অ কিউ
এ কাটি গ'ল দেখোন সেইটো তোমাৰ তেনেুৱ তোমাৰ
অ তোমাৰ অ তাকেইতো অ মই তাকেই ভাবি আছো কি হল ফোনটো দিয়ে কোৱাচোন মে আম কথাটো আধৰুৱা হৈল যে
ত আৰু বেউলা লখিদাৰ পাছত আৰু কাহিনী মানে সেয়া হ'ল আহ লক্ষিদাৰ লক্ষিণদাৰৰ আহ লক্ষিণদাৰৰ বিয়া হল তাৰপিছত ৰাতি আকৌ মানে মনসা মাই পৰ ধৰি আহি পেলাই মানে এ সেই এটা ফু তাৰে সোমাই আহি পেলাই লক্ষিণদাৰ খুটিয়াই দিলে পতে খুটাই দিলে খুটাই দি তেওঁলোকে আহ বিৎ বিষাক বিষাক্ত সাপ আৰু সেইডাল সেই ভৰিত খুতোৱাৰ পিছত আৰু মানুহজ পুৰা নীলা হৈ গ'ল আৰু লগে লগে নিলা বুলি গ'ল আৰু তেওঁ তাৰ পিছত আৰু মানে বেউলা আৰু ভৰি লাগে কি হ'ল হতাতে ভয়ো লাগি গ'ল হুলস্থুল লাগি গ'ল আৰু কি হ'ল হ'ল মানে তেতিয়া আৰু অ যেতিয়া বউলা তেওঁৰ পত্নী তাৰ পত্নী পত্নী উম তেওঁৰ পত্নী তছ বেহুলাই তেতিয়া হুলস্থুল লগাই দিলে তাৰপিছত আৰু তেতিয়া চান্ড সদাগৰে আৰু কৈছে কি বেওলা কৰা নাই জান মানে কি চান্দা সদ বাপদ লক্ষ্মীদৰ দেউতাকজনে মানে মনশা মাক গুৰুত্ব নিদিয়ে ভ একো বুলি নাভাবে পূজা নকৰে একো নকৰে তেওঁ মনশা মা কোধৃত হৈ পেলাই তেওঁ মানে মানে ক'ত লৈ লোৱাৰ নিচিনাই আৰু মই তেওঁৰ বংশ বৃদ্ধি নকৰো বা মাৰি পেলাম চবকে সেইকাৰণে তেওঁ মানে এইটো প্ৰতিশ্ৰুতিবদ্ধ হৈ পেলাই মানে এনেকে অ মানে ফুলশয্যা ৰাতিয়ে মানে তেওঁক মাৰ মানে খুটিয়াই পেলাই চবকে সেনেকুৱা তাৰ পিছত আৰু উম তাৰপিছত আৰু মানে হেৰি কৰিলে আৰু মানে ফুটিয়ালে খুটিয়াওঁতে আকৌ নীলা মৰি গ'ল মানুহজন গোটেইখন গোটেইজন নীলা হৈ গ'ল হোৱাৰ পিছত আৰু মানে ভয় লাগি গ'ল তেৰ মানে মা মানে লক্ষিম বেউলাৰ ভয় লাগি গ'ল মা মে সৰুৰে দেউতাকও মাতিলে বা চবকে নাতিলে এনেকে এনেকে তেতিয়া সৰুকে ভাবিলে আৰু কেনেকে সোমাব পাৰিলে সাপডাল ত মি মি্ত্ৰীটোক সুধিলে মিস্ত্ৰীৰ মানে সঁচা কথা কব লগা হ'ল মানে সেনেকে আৰু সটো হ'লেটো অ মিষ্ট্ৰিটো কিবা এটা চেঙি চঙি আ যেন মানে, তেওঁৰ মা মূৰত মানে এইটো সটাই দিলে যে এটা সূতাৰ আহিব লাগিব, তেওঁ গম নাপালে কিয় হ'ল সেনেকে আৰু তাৰ পিছত আৰু মানে সেনেকে হৰীণ ফালে লাষ্টত আৰু মৰা বুলি ভাবিলে তেওঁ মৰিলে আৰু বা পানীত উটিয়াই দিম আৰু তেতিয়া আকৌ বৈলাই মানে অ', বৈলাই ভাবিলে আৰু মানে তেওঁৰ স্বামীক তেওঁ জীয়াই আনিব। তেন তেওঁ এইটো প্ৰতিজ্ঞা হালায় মানে নিজৰ শহয়াল দেউতাকৰ ওচৰত আছে মই মোৰ স্বামীক মই ঘূই আনিম আপোনালোকে মোক আশীৰ্বাদ পাওঁ তেতিয়া আৰু মা দেউতাকে কৈছে সৰুৰোকে কৈছে কি কিয় এনেককা তোৰ অসম্ভৱ মৰা মৃত মানুহ কে কেতিয়া ঘূৰি নাহে নহয় তাৰছত তেওঁৰ মানে কি আৰু তেওঁৰ প্ৰতি আৰু সৎ ত' তাৰ কাৰণে মানে তেওঁ আজি এইদি এইটো প্ৰমাণ কৰি দেখালে। যে মই পাৰিমেই সেনেকুৱাই আৰু তাৰছ এখন ভেল বনালে ভেল বনালে তাতে ভেলত মানে তেওঁ মানে ভালকে কিবা কিবি অলপ অসুবিধা কৰি দিছে দেছোন, পানী চানী দিছে বা খুৱা বস্তু চস্তো দি পেলাই তেওঁ সিহঁতৰ সেইখনত বহাই দিলে, মানে তেওঁ স্বামী মানে স্বামী স্ত্ৰী দুয়োজনীয়ে মানে ওপৰত খেলখন উঠিলে আৰু বহিলে আৰু। মৃত মানে অ, লখিণতা মৰিছে মৰাৰ নিচিনা পেলাই মৰি আছে তেওঁ বৈলাই বহি গৈছে কাষত বৈলা সিহঁতৰ লগত একেলগে বহি গৈছে যেতিয়াও বহি আছে মৃতজন মানে শুইছে আৰু সেনেকুৱাকে একদম ডাঙৰ এখন ভেল আৰু কলৰ ভেল বুলি কয় সেইটো কলগছৰ বনাই উম, পানীত উতিয়াই দিয়ে আৰু এনেকে উটি উটি যাই থাকে আৰু। মানে বহু সেইখন উটি-উঠি গৈ, গৈ, গৈ, লাষ্টত বহুতো ঘাট প্ৰতিঘাট অতিক্ৰম কৰিব লগা হৈছে মানে মা লক্ষ লক্ষিন মানে বেউলাই। মানে বহুতো অ, ধৰা কেতিয়াবা সৰিয়াল এটাই আহিল পান ধৰা নকৈচ নে পানীতৰ অসুবিধা হ'বই দেচোন ধেউলক মানে খৰিয়াল চৰিয়ালো পাইছে সাপ চাবো পাইছে মানে এতি তথাপি তেওঁ ভয় নকৰি সাহ দেখুৱাই তেওঁ মানে নিজৰ প' প্ৰতিব্ৰতা মানে হাও কি পত্নী পত্নী ধৰ্ম কৰি গৈছে আৰু তেওঁ। তাৰ পিছত গৈ-গৈ লাষ্টত মানে বহুতো আৰু ইমান খিনি আৰু ইমান কব নোৱাৰি মানে বহুত খিনি ঘাত প্ৰতিবাত হৈছে সেনেকেই গ'লো আৰু মই গৈ পেলাই লাষ্টত মানে তেওঁ ভগৱানৰ ওচৰত পালেগৈ, ভগৱানৰ দেৱ দেৱীতা দেৱ দেৱী সকলোৰে মানে তেওঁ নিৰীক্ষণ কৰিলে আৰু মানে তেওঁৰ চবলৈ চকুত পৰিলে আৰু মানে। ত' মানে লাহে লাহে লকে ভগৱানেও সহায় কৰিলে। তেতিয়া মা মনসাই মানে তেওঁৰ এই ভক্তিত মানে তেওঁৰ এই প্ৰতিব প্ৰতি মানে কি? পত্নী উম, মানে হেৰি কৰিব কাৰণে মা মনাসাও সন্তুষ্ট হল যে তেওঁৰ বিষটো তেওঁ ঘূৰাই ল'ব বা তেওঁক জীৱিত কৰি দিব এনেকে তাৰ পিছত আৰু সেনেকে হল অ, জীৱিত কৰি দিলে পিছত মানে কি মা মনা তেওঁ বিষ, জীমিত কৰি দিলে মা মনসায়ে তেওঁক জীৱিত কৰি দিলে যিবিতো কৰি নিদিলে হয় ঠিক তেতিয়া মানে নিজৰ দেউতাকে যিতি মাযে হলে চান্দ সদায়লে মা মনসাক পূজা নকৰিছিল মা তেতিয়া আকৌ চান খুন্দা খুন্দা কৰে যেতিয়া পূজা কৰিব কৰিব আৰম্ভ কৰিলে, মা মানসাক পূজা কৰিলে তেতিয়া আকৌ মা মনসাই সন্তুষ্ট হৈ মানে তেওঁ লক্ষিন মানে লক্ষিনতৰক মানে তেওঁ, মানে জৱত জীৱদান দিলে আৰু বা জীয়াই তুলিলে সেনেকুৱাকে আৰু বা পত্নীয়ে সেইখিনি কি আৰু ধৰ্ম ধৰ্য্য সহ্য সহ্য শক্তি থাকিব লাগিব। ভক্তি থাকিব লাগিব প্ৰেম থাকিব লাগিব উম, ধৈৰ্য প্ৰেম শক্তি সে থাকিলে একো মানে কঠিন নাই আৰু।
টা পোৱা যায় ন
একো কঠিন কাম নাই আৰু এনেকুৱা আৰু তেওঁ মানে প্ৰমাণ কৰি দেখুৱাই দিলে আৰু এইটোৱে আৰু
আহ আৰু যে মনোসা পূজাৰ লগত মানে কি আছে এইটো মানে সম্পৰ্কতটো কেনেকৈ হ'ল মনসা পূজা মানে।
নসা সেনখন লাগি জানাই বনসা পূজাতো মানে কি এখন পুঠি ভাহি আহিছিলে।
অ', মানে এইটো বেৰলীয়া লগত নাই নেকি?
নাই এইটো এইটো নগদ সম্পৰ্ক নাই চাগে দেই মই সিমান এটা বাৰু অৱগত নহয় সুধিব লাগিব মা হতক মানে কি পুঠি ভাহি আহিছিল বোলে, সেই পুথিখনন মানে এ ইয়াত মনসা মন্দিৰৰ সন্মুখত লাগি আছে লগতে মানুহ বিলাকে গা গা ধুব যায় নহয়, গা ধুব যাওঁতে এনেকে পালে। দুখন পুঠি আছিল বোলে, এখন বোলে এ মানে এখন হ'ল মনসা পূজা আৰু এখন হ'ল
অ'
মনসা পূজাৰ লগতে ন বছে মানে কি মানুহৰ বলি আছিলে সেই নৰবলি অ নাই ক অ মানে বানুহ বলি দিবল সেনেকুৱা এখন পুঠিও আহিছিল লগতে তেতিয়া মানে বাম ব্ৰাহ্মণসকলে মানে সেই নৰবনিৰ ৰস পুঠিখন নাৰাখিলে অটোৱাই ফুৰিলে।
অ' আৰু কেনেকুৱা হ'লদেখ নৰবলি বুলি যদি দিব লাগিলে হয়। অ' তেতিয়াৰ পৰা মনসা পূজা কৰা মানে কৰা হয় নেকি?
তেতিয় পৰা মানে তেওঁলোকে পাচ টা দিন একেলগে যেতিয়া আহ পাঁচ দিন মানে একেলগে পূজা কৰে।
এইটো মানে শুৱালকুছিৰ ঘটনাটো কৈছা নে শুৱালকুছিত যে মন্দিৰটো আছে।
অ' সেইটোয়েতো কৈছো সেই মনসা মন্দিৰত মানে এ বস্ত ডাঙৰ বহুত ডাঙৰ আৰু পুঠিখন মানে পাঁচটা দিন দিনে ৰাতিয়ে মানে তেওঁ অলপবোৰ বহি নাথাকে মানে। ৰখিব নোৱাৰা কৰি পুথিখন পঢ়িব লাগিব পাঁচটা দিন পঢ়ে। আৰম্ভণি শুনিছানে এই ব্ৰাহ্মণসকলে পঢ়ে আৰু। মানে কি আৰু পুচি পঢ়ে আৰু পুচি হ'ল উঠি উঠি পঢ়ে যদিও মানে, কি ৰ ৰৈ নাথাকে ইটোৱে মানে এজনৰ ভাগৰ লাগি।
প্ৰতিখন মানে সেই পূজাৰ সময়তে পৰা হয় নেকি।
পঢ়া হয়। সেই যে নহয় পুথিখন পুথিখন যি সিখন প্ৰথম পূজাৰ দিনাখনা ডলা পতটা বুলি কয় সেইদিনাৰ পৰা আৰম্ভ কৰে। পুথিখন পঢ় পঢ়া মানে পূজা আৰম্ভ কৰে আৰু পুথিখন শেগোৱা মানে পূজা শেগোৱা
অ' তাৰ পুঠিখন বহুত ডাঙৰ হয়, পাঁচ দিন মান চাৰি দিন মান লাগে
পাচ না পাচ দিনে লাগে অ' পাচ দিন লাগে আমি যোৱাবাৰ চাইছিলো ন নহয় সেনেকে নাই নাই সেইটো কথা নহয় সেইটো এজন মানুহ সেইটো বাৰু পঢ়াটো অসম্ভৱ। ন
হয়।
এজনে গোটেই খিনি কেনেকে পঢ়িব আৰু উঠি উঠি পঢ়ে কিন্তু মানে কি লগে লগে পঢ়িব লাগিব আৰু ৰ'ব নোৱাৰে ৰব। নোৱাৰে তেওঁ যিখিনিতে এৰিলে তাৰ
মানে পুঠিখন দেখিছ নে ইমান মানে সংৰক্ষণ কৰি ৰাখিছে ন। উ বৰছৰ বাপৰি
তাৰমানানে তেওঁলোকেও বহুত যতনে ৰাখিছে আৰু এইখন। ৰাখিছে কাৰণে থাকিব পাৰিছে উম। তাৰপিছত আৰু সেইয়া আছে আছে আছে বহুত। বহুতে আছে মানে কি হয় এ পুথিখন মানে তেওঁলোকে আৰম্ভ যোনদিনা ধৰে হেইদিনা পৰা পূজা আৰম্ভ হয় বলি বিধান আৰম্ভ কৰে। মানে কিবা কিবি আছে আৰু পুথিখন আমি ধৰা ইমান এটা নাজানো আৰু সেই পুথিখনত আৰম্ভ কৰি তুমি আহিবাচোন চালে এবাৰ গম বাবা মানে তেওঁলোকে এনে ন' এইবাৰ মানে অ', হ'ব দিয়া। মানে পঢ়িয়ে থাকে পঢ়িয়ে থাকে। আমি ভাবো বিশ্বাস, মই ভগৱানক বিশ্বাস কৰোঁ। এইটো মই বলি বিধান বিশ্বাস নকৰো বলিটো ভগৱানে নিবিচাৰে মানুহে দিয়ে বলিতো মোৰ মতে আৰু।
উম, নহ'লে তুমি আহাচোন দেউলা মোৰে কেনেক কৰিম মান মানুহে ম কি আছে তেজ
কেনেকে খাওঁ বাৰু অকল বলি বিধানটো অকণমান নিদ নিদিলেও হয় যদি নিদ দিলে নিদিলে ভাল আছিলে মই এনেকে ভাবো কাৰণে কিয় দিব লাগে মিছা মিছি এটা নিদ জীৱ প্ৰাণী এটাক কিয় মাৰিব। দিব লাগে, মই এইটো বেয়া লাগে ইমান কষ্ট পাই তাৰপিছত তাকো দেউলা বিলাকে যোনবিলাক দেউধা উঠে মানে তেওঁলোক দেউধা কিয় একমাহ আগতে ধৰা আজি মন মানে মনসা পূজাত অহা মাহত মনসা পূজাৰ পৰা আৰম্ভ হব। এইটো মাহৰ পৰা তেওঁলোকে পুৰা মানে নিৰামিষ ভাত খায় নিৰামিষ খাই একো নাখায় আৰু দিনটো লগন থাকে গধূলি খাত সন্ধিয়া টাইমত ভাত খাই সেনেকুৱা আৰু অ, দেউলা ম' তাৰছত আৰু সেনেকে গোঁসাই ভগৱানে দেখ
মানে সিহঁতে মানে পালে আৰু ন?
পালে পালে। অ', আৰম্ভণিৰ পৰা তেওঁলোকে নাখাই।
এইটো কিহৰ মাহ চলি আছে? এ আহাৰ মাহ, আহাৰ মাহ চলি আছে।
অ' শাওন মাহ আৰু শাওনৰ পিছত ভাতো পৰিব ন? শাওন ভাদৰ অ, শাওনৰ প্ৰথম পৰা প্ৰথমৰ পৰাই তেওঁলোকে নাখায়। এতিয়া ভাদ মাহতো গোতেই নাখায় নাখায়। অ', ন' আৰাম্ভ অ', নাখা খায় আৰু তেওঁলোক, ভগৱানে দেখা দিয়ে আৰু তেওঁলোকক এনেকুৱা আৰু। শুনিছো আৰু এইটো আৰু। মানে ভাল লাগে আৰু মানে ভয় লাগি থাকে সকাৰনে মন্দিৰটোত গ'লে মানে কিবা ভুল হয় নেকি কিবা দখ হয় নেকি। এনেকে ভয় ভয় কৰিয়ে যোৱা যায় মোৰো গলে।
গাঁৱৰ ফিনেও আছে ন।
অ', অদষ্ট পুতোককে খং উঠে তেওঁৰ। খংটো বহুত বেছি আৰু মানে
হয়, হয়,
যেনে যাব লাগে তাৰপিছত, মানে কি আৰু সেই দেউধা বিলাকো অলপ ভয় লাগি থাকে সেইদিন সেইকিদিন, তেওঁলোকৰ মানে পুৰা উগ্ৰমৰ্তী হৈ থাকে।
তাৰ পৰা বেলেগ বেলেগ মানে ভগৱানে ধৰৰ মানে গনেশৰ আছে।
অ', গনেশ আছে মহাদেৱ আছে কুবিৰ আছে জলকুবি অ', জলকবি
জলকবিৰ এটা যি জলকবি মানে ওপৰ পৰা জপিয়াই যে সেইটো নে?
নাই-নাই-নাই ওপৰৰ পৰা জপিয়টো হ'ল সতা হিব শিৱদেউ শিৱৰ দেউ শিৱৰ মানে দি আ, মই বাৰু সৰুতে দেখিছিলোঁ মনত নাই ইমান এইটোৱে আৰু ডাঙৰ তৰপিছত এইবিলাক চোৱা চোৱা নাযায় বাৰু ল'ৰা ছোৱালীৰ লগত আকাষত যাব নোৱাৰা ভয় লাগে নহয় এনেকে নাযাওঁ আৰু দূৰৰ পৰাই চাওঁ আৰু। চাব মন যায়। কিন্তু দেউতা দে তাৰ মানে তাৰ পৰা পানীত জপিয়াই দিয়ে, তুমি ভাবাচোন কিমান ডাঙৰ শিৰ এটা আছে। এই কিন্তু জপিয়াই দিয়ে তলৰ পৰা বোলে সাপ সাপ উঠে আনে ভাং অ', ভাঙৰ চিলিম হাতত তুলি লৈ আহে।
আজি যি কোৱা তাকে আনি দিব পাৰে তাৰমানে মানুহে কিবা কৈ নেকি বা মোক লৈ আহক বা আনি দিয়ক।
অ', পাৰে ন' মহাদেৱৰ বস্তু আনে আৰু।
অ', মহাদেৱৰ বস্তুবোৰ আনে মানে বাবাৰ উম, কেনেকৈ পাই মা তলত ন' বা ন এইবোৰ মোৰ ভগৱানৰ, সাপ মানে কি মহাদেৱ বাবায়ে ভেতি সাপ লৈ আ মানে।
অ', সেইটো থাকতোৱ শক্তি এনে নাপাই। কি আনে মই সিমান এটা নাজানো আৰু কিন্তু আনে আৰু। সাপ এতা আনে ইতো আৰু দেখা দূৰৰ পৰা দেখু ন আমিও গম নাপাওঁ। হব আৰু হিচাপ এটো এনেকে আৰু ইমান ডাঙৰ শিল টো পৰা জঁপিয়াই দিয়ে, মানে ধৰা ভাল মানুহে এটাৰ পৰা জপিয়াই দিয়া কোনো নাবাচে আৰু।
হয়, হয়, তাকে দুই আছে আছে ভগৱান আছে নহলে ইমানতটো সাহস নাই ন' ভগৱান যদি লাগি নাথাকিলে হয়, ইমান সাহস নাথাকিলে হয় এনেকা
নাথাকে আৰু মানে কি আৰু যোনজন মান জপিয়াই মানুহে জপিয়ে তেওঁ বয়স বয় বয়স হৈছে মানে মানুহজনৰ। তেওঁ অলপ বয়সো হৈছে ধৰা, বয়সস্থ মানুহ তাত খালি তেওঁ পাৰে, সেইখিনি কৰিব সেই আৰু ভগৱানৰ লীলা আৰু এইবিলাক। কি ক'ব ন' বাকী কথাখিনি